হেল্ল
হেল্ল'
হয় হয় নমস্কাৰ হয় বহু সময়ত পিছত আপোনাৰ সৈতে এই বাৰ্তালাপ কৰিবলৈ পাই মই যথেষ্ট সুখী বুলি অনুভৱ কৰিছো নিজকে
হয় হয় আপোনাৰ লগতে যে মই ঐ
অ
হেল্ল'
হয় হয় কিছুমান মানে আমাৰ অঞ্চলটোত আপোনাৰ উদ্ভণ্ডালি কৰা যুৱক যুৱতী আছে তেওঁলোকৰ কিছু মানে সেই উদ্ভণ্ডালি আমি দেখা পালো এতিয়া
হয় হয় আচ আচলতে এনেকুৱা উদ্ভণ্ডালি কৰা যুৱকসক সকলৰ কাৰণেই বৰ্তমান সমাজখন বহুত মানে অন্ধকাৰ দিশলৈ গতি কৰিছে
হয় হয় এই কথা আমিও মানে পৰিলক্ষিত কৰিছো এতিয়া বহু ক্ষেত্ৰত
হয় হয়
ইয়াৰ মানে আমি ধৰক উপিত প্ৰমাণৰ বিষয়ে যদি চাবলৈ যাওঁ আমাৰ নিচেই কাষতে থকাজন খন গাঁও সেই গাঁৱৰ বহু যুৱক এতিয়া সেই উদ্ভণ্ডালি চৰম সীমা পাৰ কৰি তেওঁলোকে মানে বহুতো দুৰ্নীতিগ্ৰস্ত কামত লিপ্ত হোৱা আমি দেখা পাইছো
হয়, হয়,
বাৰু এইবোৰ কথা আহি থাকিব গৈ থাকিব আপুনি খেল চাইছে নাই আজি
চাইছো-চাইছো বৰ বেয়া লাগিছে হেই মানে কিনো কম এতিয়া যদি আপুনি চাবলৈ যায় তেতিয়া হ'লে যোৱা তিনি চাৰি বছৰৰ পৰা। আমাৰ ভাৰতৰ দলটোৱে যি এক সুন্দৰ প্ৰদৰ্শন দেখুৱাই আছিল। সেই সুন্দৰ প্ৰদৰ্শন এজন নতুন অধিনায়কৰ। অন্তৰ্গত হৈ তেওঁলোকে সেই প্ৰদৰ্শন দেখুৱাব পৰা নাই। গতিকে অলপ বেয়া লাগিছে চিন্তাও হৈছে ভৱিষ্যতৰ কথা চিন্তা কৰি আমাৰ। ভাৰতৰ যিটো দলৰ কথা গতিকে। অকণমান চিন্তাও হৈছে দুখো লাগিছে বেয়াও লাগিছে। হয়, হয়, নাই। নাই-নাই আপুনি ভালদৰে কওক। নাই, নাই, নাই।
দিব পৰা নাই।
হয়-হয় বৰ্তমান আপোনাৰ মই মাতটো শুনিবলৈ পাইছো।
মোৰ মাতটো শুনাৰো মানে সৌভাগ্য সকলোৰে নাথাকে দিয়কচোন এতিয়া আপুনি সেই সৌভাগ্যয়খন। পাইছে যদি মই ধন্য মানিছো নিজকে।
হয়-হয় মই নিজকে ধন্য মানিছো। কিন্তু আমি আচল বিষয়বস্তুৰ ফালে আহো যে সাম্প্ৰতিক সময়ত যি। ভাৰতৰ ক্ৰিকেট দলটোৰ যি মানে অৱনতি ঘটিছে।
হয়-হয় মই এই বিষয়ে আপোনাক--ক।
হয় হয় আমি ভাৰতবাসী সকলক আমি। এইবোৰৰ পৰা। ব্যক্তিৰ মানুহ বৈজ্ঞানিক হতৰ মাজত।
আমি বৰ্তমান সময়ত দেখা নাপাওঁ আপোনাৰ নতুন-নতুন মানুহখিনিয়ে আহি। এই মানদণ্ড যথেষ্ট কমাই তুলিছে যে, মোৰ অনুভৱ হৈছে।
হয়-হয় আচলতে নৱপজন্মৰ যিখিনি ক্ৰিকেটাৰসকল। তেওঁলোকে আচলতে সেই যি হেচা এখন। খেলপথাৰত নমাৰ পিছত যি হেঁচা তেওঁলোকৰ মানসিকভাৱে হওক বা শাৰীৰিক ভাৱে হওক। তেওঁলোকৰ যি হেঁচা পৰে মই ভাবো তেওঁলোকে ভালদৰে সেই হেঁচা। গ্ৰহণ কৰিব পৰা নাই আপুনি যদি ভালদৰে চায় যে মহেন্দ। ৰ সিং ধনী বা কপিল দেৱ। নহ'লে আপুনি সৌৰভ গাংগুলীৰ কথা যদি কবলৈ যায় তেওঁলোকৰ। দৰে অধিনায়কে আমাৰ ভাৰতৰ বাবে যিখিনি গৌৰৱ কঢ়িয়াই আনিলে। তেওঁলোকে নিজৰ দলটোক এক ভাল ৰাস্তাৰ দেখুৱাই। তেওঁলোকে নিজৰ অধিনায়কত্বৰে আমাৰ ভাৰতীয় দলটোক যি বিজয়ৰ। উচ্চ শিক্ষণৰ।
সেই শিখৰত লৈ যোৱাৰ পিছতো তেওঁৰ পিছতে। বহুতো নৱপ্ৰজন্মৰ খেলুৱৈ যেনে বিৰাট কোহলি ৰোহিত শৰ্মা। এওঁলোকেও সুন্দৰ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'ল। কিন্তু যেতিয়াই তেওঁলোকে অৱসৰ গ্ৰহণ কৰিলে। তাৰ পিছতে আমাৰ ভাৰতীয় দলটোৰ অৱনতি দেখা পোৱা গৈছে।
হয়-হয় আপুনি এইটো প্ৰায় শুদ্ধ আৰু সত্য তথ্য আগবঢ়ালে। সেই ক্ৰিকেটৰ বা সেই খেলৰ আপোনাৰ জগত খনৰ মানদণ্ডটো বৰ্তমান। সময়ৰ এই নৱপ্ৰজন্মৰ যোন সকল খেলুৱৈ তেওঁলোকে আপোনাৰ ধৰি ৰাখিব পৰা নাই যেন মোৰ অনুভৱ হৈছে। আপুনি যদি চাই। আমি ভাৰতৰ আমাৰ ভাৰতৰ ধৰক যিখিনি এতিয়ালৈকে আমাৰ বিশ্বকাপ জয়ী হোৱা আমাৰ ট্ৰফি আছে সেই ট্ৰফিসমূহত আমি যদি দেখা পাওঁ আমাৰ পুৰণা যোনসকল খেলুৱৈ সেই খেলুৱৈ সকলৰ মানে অৱদানতটো বহুত বেছি কিন্তু তাৰ তুলনাত এতিয়া যোনখিনি নৱপ্ৰজন্মৰ খেলুৱৈ তেওঁলোকে ইমান ধুনীয়া ধৰণৰ মানদণ্ড এটা দেখাব পৰা নাই। তাৰ উদাহৰণ স্বৰূপে যদি আপুনি চাবলৈ যায় যোনজন সূৰ্য কুমাৰ য়াদৱ বুলি কয় তেখেত টো আপোনাৰ ইমান বেয়া খে বেয়া খেলুৱৈ নহয় যদিও তেখেতে আপোনাৰ যোন তো ধৰক স্তৰৰ খেল দেখুৱাব লাগিছিল যোন কেইখন খেল হৈ গ'ল তাত তাত তেখেতে ইমান ধুনীয়া খেলৰ প্ৰদৰ্শন আগবঢ়াব পৰা নাই। আৰু এতিয়া দেখা পাইছো মই আপোনাৰ বিৰাট কোহলি বা ৰোহিত শৰ্মাৰো কিছুমান খে ত্ৰত হয়তো তেওঁলোকে হেৰুৱাই পেলাইছে নেকি নিজৰ কৰ্মটো, মোৰ এনে অনুভৱ হৈছে মানে ব্যক্তিগত ভাৱে।
আচলতে মই ভাবোঁ যে সূৰ্য কুমাৰৰ আপুনি যি কথা ক'লে তেওঁ নিজৰ আ জীৱনৰ আচলতে শিখৰত তেওঁ অৱসৰ গ্ৰহণ কৰিলে বুলি মই ভাবোঁ। অৱসৰ নহয় তেওঁক যিহেতু দলৰ পৰা বাহিৰত উলিয়াই দিছে গতিকে মই ভাবো যে সঠিক সময়তে তেওঁক দলৰ পৰা বাহিৰত উলিয়াই দিলে, কিয়নো আপুনি যদি চাই দুহেজাৰ চৌবিশ বৰ্ষৰ যিখন টি টুৱেণ্টি বিশ্বকাপ সেই বিশ্বকাপ তেওঁ অধিনায়কত্বৰ ফলতে আমি আহ জিকিবলৈ সক্ষম সক্ষম হৈছোঁ বুলি মই ক'ম, কাৰণ তেওঁৰ পিছতে যিজন অধিনায়ক চিৰাজ আ চিৰাজ আয়াৰ তেওঁ যিহেতু অধিনায়ক অধিনায়কত্ব লাভ কৰিলে, তেওঁ লাভ কৰাৰ পিছতে আমাৰ যি টো টি টুৱেন্টি দল সেই দলটোৰ অৱন্তি হোৱা পৰিলক্ষিত হৈছে আৰু যদি আপ আপুনি চাই যে এনেকুৱা আমাৰ বহুতো আ যি উঠি অহা মই ক'ম আ ইংৰাজীত যিটো টেলেণ্ট বুলি কয়। অসমীয়াত মই শব্দটো বিচাৰি পোৱা নাই গতিকে হয় হয় যি প্ৰতিভা সম্পন্ন খেলুৱৈসকল আছে আমাৰ ভাৰতত এতিয়াও কিন্তু মই ভাবো যে তেওঁলোকে এটা সুন্দৰ সুযোগ লাভ কৰিব পৰা নাই। মই ভাবো যে এই দলটোতো ভাৰতৰ যিটো ক্ৰিকেট দল সেই দলটোতো কিছু ৰাজনীতি হয়। গতিকে সেই ৰাজনীতিৰ ফলতে যিসকল খেলুৱৈ নিজৰ প্ৰতিভা দেখাব বিচাৰে সেই সকলে সুযোগ লাভ কৰা নাই।
হয় আপুনি এইটো শুদ্ধ কথা ভাবিছে, মই আপুনি আমি যদি ক'বলৈ যাওঁ মানে আমি ভাৰতৰ দলটোতো এই স্বজন প্ৰীতি বুলি কোৱা যোনটো বস্তু আছে বিশেষ এটি শব্দ আপোনাৰ ইংৰাজীত নেপতিজম যাক কয়, এইটো মানে আমি প্ৰায় দেখিবলৈ পোৱা এজন বিশেষ খেল খেলুৱৈৰ প্ৰতি
তেতিয়া আমি যদি আমাৰ যোনখন আই পি এল খেল হয় মানে বৰ্তমান সময়ত আমি বেছি যেন কিবা এটা লাভ কৰিছে তেনে অনুভৱ হয়। এতিয়া মই ক'বলৈ গ'লে আপোনাৰ কেইজনমান খেলুৱৈ আছে সেই কেইজন খেলুৱৈ ধৰক ইমান আপোনাৰ বিশ্ব স্তৰত খেলিব পৰা খেলুৱৈ নহয়, হয়তো তেওঁলোকৰ সিমানটো প্ৰতিভা নাই। তাৰ পৰিৱৰ্তে কেইজনমান খেলুৱৈ হয়তো তেওঁলোকত কৈ ভাল খেল বা ভাল আপোনাৰ ফল আগবঢ়াব সেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। কিন্তু তেওঁলোকে সেই সুযোগতটো পোৱা নাই তাৰ পৰিৱৰ্তে যিসকল যোগ্য নহয় এই অযোগ্য খেলুৱৈসকলে আমাৰ টিমটো ভৰি পৰ ভৰপূৰ হৈ গৈছে যেন মোৰ অনুভৱ হৈছে। যাৰ ফলত মানে আমাৰ এইক ক্ৰিকেটৰ যোনটো মানদণ্ড, স্তৰটো সেই স্তৰটোৰ তললৈ নামি অহা যেন মোৰ অনুভৱ হয়। ধৰক আয়াৰলেণ্ডৰ নিচিনা টিম এটাৰ লগত আমাৰ ভাৰতৰ যি বিশ্বকাপ বিজয়ী এটা দল। দলটো হাৰিব ল'গা কোনো কথা নাছিল যেন মোৰ অনুভৱ হৈছে মানে।
হয় হয় আচলতে তাৰ বাবে মই দোষাৰোপ কৰিম আমাৰ যিটো, দলৰ অ' মেনেজমেন্ট বুলি কয় যি দলটোক মানে আপোনাৰ ধৰি লওঁক হয় পৰিচালনা কৰে মই সেই দলটোৰকে মই দোষাৰোপ কৰিম কাৰণ আপুনি কোৱাৰ দৰে যিসকল যোগ্য খেলুৱৈ তেওঁলোকক সুযোগ দিয়াৰ পৰা তেওঁলোক বিৰত থাকি তেওঁলোকে যিবোৰ অযোগ্য খেলুৱৈ বুলিয়ে ক'ব লাগিব। কাৰণ আ অযোগ্য বুলি ক'লেও ভুল কোৱা হ'ব কাৰণ কোনো অযোগ্য নহয় যিহেতু তেওঁলোকে ভাৰতবৰ্ষক এ প্ৰতিনিধিত্ব ত' কৰিবলৈ এটা সুযোগ পাইছে, গতিকে তেওঁলোকেও বেয়া খেলে বুলি মই ক'ব নোৱাৰিম, কাৰণ আঁ তেওঁলোকে যিহেতু অতি উচ্চ স্তৰৰ খেল প্ৰদৰ্শন কৰাৰ বাবেই তেওঁলোকে হয় ত' এই সুযোগটো লাভ কৰিছে, কিন্তু মই ভাবো যে ইয়াত কিয়নো দিশৰূপ কৰিব বিচাৰিছো কাৰণ কিছুমান ক্ষেত্ৰত পৰিচালনা সমিতিয়ে বা পৰিচালনা যিটো দ'ল সেই দ'লটোৱে মানে আচলতে তেওঁলোকক বাছনি কৰাত হয়তো ক'ৰবাত ভুল কৰে। আপুনি যদি উদাহৰণস্বৰূপে ৰুতুৰাজ গাই কোৱাত খেলুৱৈজনৰ কথা কবলৈ যায়। তেওঁ যেতিয়া নিজৰ জীৱনৰ বা ক্ৰিক ক্ৰিকেট কেৰিয়াৰৰ উচ্চ শিখৰত আছিল। তেওঁক তেতিয়া খেলটোৰ পৰা এ মানে দলটোত বাছনি কৰিব নোৱাৰিলে তেওঁলোকে, মই ভাবোঁ সেইটো সময়ত যদি তেওঁক বাছনি কৰিলে হয় তেওঁক সুন্দৰ প্ৰদৰ্শন কৰিলে হয় আৰু আমাৰ দলটোৰ কাৰণে সুনাম কঢ়িয়াই আনিলে হয়। কিন্তু, সেই কাম নকৰি, যিহেতু তেওঁক সেই দলটোত বাছনি কৰা নহ হ'ল গতিকে মই পৰিচালনা সমিতিটোৰ কথাই মানে দোষাৰোপ কৰিম।
হয় হয় এইটোত পৰিচালনা সমিতিৰ দুখ যথেষ্ট খিনি আছে। আপুনি যি ব্যক্তিৰ কথা ক'লে ৰুতুৰাজ কাই কোৱাত তেখেতৰ আমি যদি প্ৰতিভা আপোনাৰ সেই দুহেজাৰ তেইশ চনৰ পৰা চাওঁ তেখেত এজন বহুত আপোনাৰ আগ্ৰহী, এজন প্ৰতিভাৱান ব্যক্তি তে তেতিয়া যথেষ্ট ভাল ফল আমাক দেখুৱাইছে, তাৰ লগতে যদি আপুনি চাবলৈ যায় আৰু কিছুমান কথা তে ধৰক। আমাৰ আগতো হয়তো দলটোত এনেকুৱা কিছুমান স্বজন প্ৰীতিৰ বস্তুতো আছিল। ধৰক মণিক পাণ্ডে নিচিনা এজন বিশেষ ব্যক্তি ওপৰত বৰ্তমান সময়লৈকে ধৰ ভাৰত পৰ্যায়ত তেখেতে দেশখনক প্ৰতিনিধিত্ব কৰা যি সুযোগ পাব লাগিছিল সেই সুযোগৰ পৰা তেখ তেখেটো বঞ্চিত থাকিলে। বৰ্তমান সময়তো আমি যদি চাওঁ, আপোনাৰ ৰুতুৰাজ কাই কোৱা দে এখন খেলত যদি যথেষ্টখিনি ভাল প ভাল তেখেতে ফলাফল আগবঢ়াই তাৰ পিছৰখন খেলতে তেওঁক বহুৱাই থৈ দিয়া হয়। আৰু আমাৰ ভাৰতৰ এতিয়া যোনজন অধিনায়ক বা ভাৰতীয় দলটো যোনজন অধিনায়ক ধৰক তেখেতৰ তেখেতৰ চুভমন গিল নামেৰে যোনজন পৰিচিত তেখেতো হয়তো মই ভাবো তেখেত এজন ভাল খেলুৱৈ কিন্তু তেখেতৰ সেই ভাৰতৰ দৰে এটা উচ্চ স্তৰৰ দলৰ প্ৰতিনিধিত্ব কৰাৰ যোনখিনি যোগ্যতা সেই যোগ্যতাখিনিৰ পৰা তেখেত অলপ অৱহেলিত বা সেই যোগ্যতাৰ ওচৰত তেওঁ পোৱাগৈ নাই যেন মোৰ অনুভৱ হয় মনতে মানে এনে কিছুমান আৰু ব্যক্তি আছে যিসকল ব্যক্তিক মানে প্ৰতিজন ভাৰতীয়ই ভাল পায় বা তেখ খেলৰ প্ৰদৰ্শনো বহুত উন্নত হৈ চোমন গিলতকৈ উদাহৰণস্বৰূপে, আপুনি কেৰেলা হ'লে চাব পাৰে, হয়তো তে তেনেকুৱা এজন যদি আপোনাৰ অভিজ্ঞতাপূৰ্ণ ব্যক্তি ঠিক আমাৰ ভাৰতীয় দলৰ এই প্ৰতিনিধিত্ব কৰিবলৈ দিয়ে, হয়তো আমাৰ দলটোৱে আৰু অলপ ভাল ফলাফল আগবঢ়াব। আগবঢ়াব এতিয়া যিহেতু আগন্তক দুহেজাৰ সাতাইছৰ আমাৰ অ'ডি আই বা পঞ্চাছ অভাৰৰ খেলৰ, সেই যি বিশ্বকাপ, সেই বিশ্বকাপ আহি আছে। সেই বিশ্বকাপ যিহেতু আমাৰ দেশৰ পৰা যথেষ্ট দূৰত হ'ব, আৰু নতুন মাটিত হ'ব। সেই মাটিৰ আপোনাৰ আমাৰ খেলাৰ অভিজ্ঞতা সকলো খেলুৱৈৰে নাই, গতিকে সেই তেনেকুৱা এখন খেলৰ বাবে, মই ভাবো, চুভমন গীলক প্ৰতিনিধিত্ব কৰিবলৈ নিদি এজন ভাল, ধৰক, উম, যাৰ অভিজ্ঞতা আছে, অভিজ্ঞতাৰে পৰিপূৰ্ণ এজন ব্যক্তি। যদি প্ৰতিনিধিত্ব কৰিবলৈ দিয়ে তেন্তে আমাৰ দলটোৱেহে তেতিয়াহে আপোনাৰ ভাল ফলাফল লাভ কৰিব যেন মোৰ অনুভৱ হৈছে। আপুনি কি ভাবিছে, সন্দৰ্ভত?
হয়, হয়, আচলতে মই যদি ক'বলৈ যাওঁ, আমাৰ ভাৰতীয় যিটো ক্ৰিকেট সংস্থা সেই সংস্থাটোৱে তেওঁলোকৰ খেলুৱৈসকলক সন্মান কৰিব নাজানে। যিসকল খেলুৱৈয়ে আমাৰ দেশখনৰ বাবে, সেই সংস্থাটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে, যিসকল খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শনেৰে নিজৰ দেশখনৰ বাবে গৌৰৱ আনিলে, তেওঁলোকক আচলতে এক সুন্দৰ সুযোগ দিয়াত তেওঁলোক ব্যৰ্থ হ'ল, মই ভাবোঁ, আৰু তেওঁলোকে যেন আৰু অলপ বেছি তেওঁলোকে ডিজাৰ্ভ কৰে, সেইটো মই ভাবোঁ। এ আৰু তেনেকে কবলৈ একো নাই, মই দুখিত।